হেল্ল' হেল্ল'। হেল্ল'
অ কুৱা।
কি কৰি আছা?
আছো এনে, তুমি?
মই এনেই আছো, কিবা খালা?
উম ভাত খালো।
চবৰে খবৰ ভাল ময় এনেই ভাত মানে শুৱা পাই উধা নাই। শুৱা পাই উঠা নাই শুই আছো।
উম। কালি দেৰিকে শুলা চাগে ৰাতি।
অ সেইটো কাৰ চও উঠিব মন নাযায় গম পাইছা। দোকান এইটো কি বুলি কথা এটা শুনকচোন
ক
হেল্ল' এইটো কি বুলি কয় এই এটা বুলি ভাবিছো
ক
এই যে ফুলৰ যে বুকে যে বনাই যে বুকে বনাব জানা?
উম জানো জানো।
জানা? এনেকুৱা টাইপ মানে প্ৰফেচনেল দোকান খুলিম বুলি ভাবিছ এনেকুৱা মানে
কিমান ডাঙৰ নে সৰু?
মানে সৰু দোকানী মানে এ তেনেকৈ য'ত ত'ত যে হয় য মানে তেনেকে যে বনাই যায় মানে সেই দোকান মানে তাৰপৰা উল তাত মানে চব মানে ফুল চুল চব দিম গম পাইছা ফুল চুল চব ৰাখিম মানে।
উম।
সেইটো কাৰণে তুমিতো জানা বনাব।
উম জানো মই কিন্তু কাকো বিক্ৰী কৰি পোৱা নাই ঘৰত বনাই পাইছো আৰু ঘৰত বনাই থোৱা।
এনেবা ট্ৰাই কৰিব সেয়া কৰিবা মানে মোৰ অলপ পাৰ্টনাৰশ্বিপত কৰি দিয় না মই মানে বেলেগক নকওঁ আৰু মানে। মই জানো অকন অকণ বনাব।
অ তেনে পাৰিম।
ধৰা কিমান মান বাজেট পৰে এটা বুট
এটা বুকে দাম হ'লে ওৱান ওৱান ফিফটি লয়। সৰুটো।
মানে তুমি ঘ মানে আচল ফুল দি বনালো বহুত পৰে ন।
আচল ফুল দি ক'ত পাবা আৰু ইমান আচল ফুল হেৰি কিনিবগৈ লাগিব এনে মই নকলি ফুল মানে প্লাষ্টিকৰ যে সেই বনাইছো আৰু মানে এনেকা হেৰি দি বনাব পাৰে যে।
অ', অ' নাই মই এইটো আচলি দোকান দি বনাম আচলি ফুল দি বনাম মানে। সেইটো বনালেই হ'ল। সেইটো মানে তাত মানে বেছি লাভ হয় গম পাইছা এটা ফুলৰ ৰ'জ এটা দাম হাণ্ড্ৰেড ৰুপিজ কে পৰে না মই মানে হাণ্ডেড ৰুপিজ কৰি পিনে মই বিক্ৰী কৰিব পাৰি মে যদি মই হলছেল
উম, উম।
ধৰা মানে এই মানে চবক ফুল ফুল তোমাৰ মতে কি কি ফুল আনিলে ভাল হ'ব কোৱাচোন।
এনেতো গোলাপ ফুল এইবিলাকতো ৰাখে আৰু বেলেগ ফুল
উম, এনে মইতো বেছিভাগ গোলাপ ফুলৰে দেখিছো বেলেগ ফুলৰ ইমান দেখ
ন না চানফ্লাৱাৰ থাকে চানফ্লাৱাৰটো বেছি দাম লয় মান ধৰা মই হেইদিনা মোৰ লগৰ এটাছে গম পাইছে বোকে এটা। ওৱান থাজেণ্ড ৰুপিচ লৈছে অকল পাঁচ নে ছটা ফুল মানে ভেৰাইটি আছে মানে।
উম, তাতে ফুলতটো ডাঙৰ আছে ন বেছি ফুলো দৰকাৰ নহয় ল'বলে
মানে সেইটো ফুল মানে এটা এটাত ফাইভ হাড্ৰেডকৈ লৈ এ ফাইভ হাড্ৰেড নে ওৱান ফিফটি কৈ লয় এই চানফ্লাৱাৰ। চবতকৈ মানো চবতকৈ মানে মানে ধৰা চবতকৈ গোটেইখিনিতৰতানোন্লাৰৰ দাম বেছি গম পাইছা
উম।
সেইটো কাৰণে মানেই তোমাক সুধিলো তুমি জানা তুমি বনা তুমি বনোৱা না সেইটো কাৰণে মই সুধিলো
উম।
এতিয়া অণলাইন বিক্ৰী কৰিব পাৰিম ন।
উম, উম আজিকালি অনলাইনত দিয়ে বহুতে অনলাইনতে বিক্ৰী কৰে।
আৰু এটা যে পাই যে দেখিছা এটা বুকে যে পাই যে প্লাষ্টিকৰ যে নেটে যে বনাই। সেইটো কেনেকা বনাই?
কোনটো?
এটা এটা প্লাষ্টিকৰ নেটে দি যে বনাই যে এইবিলাক যে মানে মানে সৰু সৰু অ' অ' অ' এইটো কেনেকুৱা বনাই?
এইটো তুমি আনিব লাগিব এইটো কিনি পেলাই নেটটো কিনি আনি পেলাই ঘৰত বনাব লাগিব।
মানে ডিজাইনটো আগৰ পৰাই থাকেনে নিজে ডিজাইন দিব লাগে?
নাই নিজে দিব লাগে। তুমি এইটো ধৰা এনেকা ফটাৰ নিচিনা তুমি কিনিব পাৰিবা।
আহ।
সেইটো কিনিব পাৰে। কিনি পেলাই নিজে ঘৰত বনাব লাগিব।
ফিটাতো দি মানে চিধা চিধি মানে কি ন মানে পাতৰ মানে ডিজাইন দিব লাগে মানে?
উম, উম।
সেইটো জানা তুমি বনাব?
সেইটো মই জানো আৰু আমি নাজানিলেতো অলপ মোবাইলত চাই হলেও বনাব পাৰিম নহয়।
অ', অ' মোৰ মানে মোৰ মতে এইটো চাব মন আছে গম পাইছে এই তুমি এইটা কলা যে সেইটো কেনেকে মানে মোক অকণ বুজাই দিব পাৰিবা নেকি বেয়া নোপোৱা যদি।
সেইটো মইো মই-মই সেইটো বহুতে, এইটো এইটো বেলাব সটো আঠাও লাগিব, এনেকুৱা ফিটাই যে, কিনিব লাগিব কিনি পেলাই অলপ ডিজাইন দি দি বনাব লাগিব আৰু অলপ পুৰি পুৰি। অলপ কাটি কাটি অ অলপ পুৰিব লাগে
অ মানে সেইটো তাৰপিছত মানে ডিজাইন বনি যায় ন,
উম! আৰু তুমি নিজে হাতৰে ডিজাইন বনাব লাগিব আৰু এনেকে এনেকে আৰু লাঠি কিনিবা লাগিব নহয় এনেকোৱা সৰু সৰু দিটা লগাবলৈ। উম!
সেইটো মানে কষ্ট বেছি আছে ন!
উম আছে। কিন্তু তুমি ফাৰ্ষ্ত বনাওঁতে অলপ কষ্ট লাগিব পিছত অলপ নালাগিব আৰু তুমি কৈছ থাকিলে এইটো কিন্তু জল্দি হয় দেই এইটো বেছি বেছি। কিঠ সময় নালাগে এইটো বনাব হেৰি কৰিবলে। কোনটো মানে তুমি বনাওঁ ক'লে বুকেটোো চব ফাৰটতে এনে টানেই হ'ব। পিছত চব চব মানে সহজে লাগিব আৰু
অ মানে মোক কোনটো কোনটো ল আৰু এটা যে পাই যে বকেই যে দেখিছা এই যে সেয়প যে, এই ৰখা এ মানে ৰিবান দি যে বনাই যে সেইটো কেনেকে বনাই
ত তো মই নাজানো
ৰিবনটো টান হয় ন,
উম!
আৰু এই তুমি যদি ভাবিছা মানে আচি গোলাপ মানে ফুল দি পেলাই যদি হেৰি দি পাই বনাম বুলি তেনেহলেটো ভালেই হ'ব বাৰু উম! এইটো ধৰা তুমি অ তুমিতো থালে খুটিতটো সেইটো কিনিবা ন পুৰা থানিয়ে খুটি চব ধুনীয়াকে কাটি কাটি হেৰি কৰিবহে লাগে ত অ অ সেইটো সহজে হব।
মানে ধৰা এইবিলাক বনালে মানে ঘৰত যোনবিলাক বনাবা এইবিলাক মানে ইজি নাই কোৱাচোন অ আৰু মানে সেয়া বেছি পৰি মানে তোমাৰ মানে টাইমিং মানে টাইমিং বহুত লাগিব মানে ধৰা ফটক মানে এইটো ফ্লাৱাৰ দি বনালে ফটককো বনাই দিব মানুহে,
উম! কিন্তু এইবিলাক বনালে বহুত হেৰি আছে মানে ফিউজত থব লাগিবতো। পতককে হেৰি হৈ জান ন ফুল টো
অ এইটো মানে ফিউজাৰটো থব লাগে নেকি?
অ তুমি আছিললিতো বনালেো তুমি মৰয় যাবচোন ফুলতটো,
নাই নাই নমোৱ এইটো মানে ধৰা এইটো এটা পানী পায় সেই পানীটো নিজত ধৰিলেও অ নমৰে ব, সঁচাক নমৰে এটা হেয়া লগাই তাৰ পৰা মানে এটা স্প্ৰে কৰি দিয়ে সেই স্প্ৰেটো থাকিলে মানে। ৱান ক থাকি যায় মানে,
ক আজি বনাইছে তুমিতো আজিিতো এনেকে থৈ দিলেতো নহ'ব তো এইফালাক ফিউজতো থব লাগে। লি কাৰণ মই আমি মাৰি পাইছোতো
সেনেককা বিিলাক কিনি আনি পেলাই ত এইবিলাক আমি আগদিনাখন আনি থৈ দিছো। ফ্ৰিউজত থৈ দিছো তেতিয়া ভাল হৈ আছে আমি পিছবেলা মাৰিছো যে তেতিয়ালৈ ধুনীয়া হৈ আছে এনে, এইটো বেলেগত বাহিৰত থৈ দিয়া খিনি পুৰা বেয়া হৈ গল ফুল,
পৰা বেয়া হৈ গল। মনে আৰণে ই মন চিনাই মানে ম,
উম।
মানে বেয়া হৈ যায় ন, মানে এনেকুৱা মই দেখাম মতে মানে এ য'ত মই দোকানখন দেখিছো, তাত মানে ধৰা ফুলবিলাক সেয়াত থৈ দিয়ে, এনেকুৱা টিঙত থৈ থৈ দিয়ে মানে।
উম।
পানী দি পিনে
উম, তুমি থৈ দিব তাত পানী দি, তুমিতো পানীয়ে এনেকে আনা নাআনা তুমিতো তা তোমাক ধুনীয়াকে হেৰি কৰি দিব, তুমি ঘৰত আনি কৰিব লাগিব, সিহতে বা কেনেকে বা ৰাখে বা কি কৰে?
অ', অ', সেইটো এটা কথা।
উম।
মানে এনেকুৱা এটা মানু্হ লাগিব, যোনে মানে জানে মানে পুৰা, গম পাইছা?
উম এনেকুৱাই লাগিব। মোৰ এনেকুৱা লগৰ এজনী বনাই থাকে বাৰু চব চব ফুলেদিয়ে বনাই, প্লাষ্টিকৰ বা এয়া হওক চব বনাই আৰু, ৰবা মই সুধিম, কেনেকে কৰে?
তুমি মোক সুধি পিনে কিনে কেতিয়া মানে জনাবা? হেল্ল', হেল্ল' হেল্ল' হেল্ল' হেল্ল'
খুলিছো নে নাই?
অ খুলিম খুলিম, এইটো শুনাচোন ক'বাত আছা নেকি তুমি এনেই, ক'বাত আছা?
নাই ঘৰতে আছে।
টো মানে ইকো মাৰি আছে।
এতিয়াই
এতিয়া অকণমান ভাল হৈছে, মানে ইকো মাৰি আছিল তোমাৰ চাউডটো, এতিয়া ভাল প্ৰব্লেম নেকি, তোমাৰ?
নেটৱৰ্কৰ প্ৰব্লেম
শুনাচোন এইটো কি বুলি কয়, তেতিয়া মানে এটা ইনষ্টাগ্ৰাম পেজ-পেজ খুলি ললে মানে ভাল হ'ব, গম পাইছা?
উম।
এই মানুহ বিলাকে জানিব ন? তেতিয়া-তেতিয়া মানে ধৰা আমিও মানে ধৰা অকণমানে এতিয়া, অকোন মানে আজিকালিও চব দেখিজাই, ইনষ্টাতে ফেমাচ চব।
উম, উম, হয়, হয়।
সেইটো কাৰণে তুমি এবাৰ সুধি চাবা, গম পাইছা?
উম, সুধিম দিয়া।
আৰু তুমি ভাবি চাবাচোন কৰিবা নকৰা, তেতিয়া যদি কৰা মোক এবাৰ জনাবা।
উম হব, কম দিয়া, উম উম। কম দিয়া।
অ', আহ, হ'ব দিয়া, বাই
হ'ব